হেল্ল'?
অহ কি কৰিছা ভাল নে কি কৰি আছা ভালনে খবৰ অ শুনি আছো অ অ ভালে আছো দিয়া
অ আমি এইফালে অকণ গুৱাহাটী চাইডত অকণ ফুৰিব আহিছো আজি অ এই শ্বহীদ ভ্ৰমণ তাৰ পাছত এ আৰু এখন পাৰ্ক বনাইছিল যে কি
তোমাৰ এইখন তোমাৰ কি বুলি কি কয় ব্ৰহ্মপুত্ৰ পাৰ্ক এখনো আছে আৰু এখনো সতিৰাধিকাৰ
অ অ সতিৰাধিকা তেনেকে চাব আহিছো আৰু মানে এতিয়া এক্জামো শেষ হৈছে যে ল'ৰা ছোৱালী বিলাক অ তাকে দেখ খাই নিও নহ'লেতো চোৱা নহয়। এইকেইটা দিনতে চালেহে
সতি অধিকাৰ খন বাৰ বহুত বহুত দীঘল তোমাৰ অলমষ্ট মানে কি ডেৰ কিলোমিটাৰ মান হয় নেকি।
শুনিছো তাকে চাবলৈ আহিছো যে। বহু দিন অ বহুত ব্ৰহ্মপুত্ৰৰ পাৰত বহুত মানে ডাঙৰ হয় বুলি কৈছে।
অ দীঘল ভাল লাগে কিন্তু দেই গৈ উম আৰু অ পৰিৱেশটো বৰ ধুনীয়া মানে বিশেষকে দু দুপৰিয়া সময়তকে তুমি আবেলি সময়ত যেতিয়া বেলিটো মানে অ ডুব যোৱা নাই আৰু মানে ডুব যাব যাব তেনে পোৱা অৱস্থা পৰা সন্ধা সময়খিনিত বহুত ধুনীয়া লাগে।
ভাল লাগে আৰু মানে কি হয় দূৰ হয় যে আমাৰ আকৌ গুৱাহাটীলৈ অহা যোৱা কৰোঁতে মানে সময়টো নিমিলে যে সেইটো কাৰণে মানে সোনকালে ওলাই আহিব লগা হ'ল আৰু তেতিয়াে কলাক্ষেত তলেও যাম। আৰু এইখিনি যে সোণাপুৰত তোমাৰ বনাইছে নুতুনকে চাইঞ্চ মিউজিয়ামটো। সেট অ সেইটোছ চাব লগা আছে সেইটোও চাম।
অ সেইটো মই যোৱা নাই বাৰু দেই সোণাপুৰতো।
নতুনকে হৈছে ন সেইট টো হোৱা নাই আৰু তাৰপিছত আকৌ এয়া জুবিন ক্ষেত্ৰতো যাম তেনেকে আৰুছ পাৰো গুৱাহাটীত অলপ অলপ ঠাই।
অ অ। এটিয়া ভালে, এতিয়া শ্বহীদ ভ্ৰমণ অ' মোক গৈছো মই শ্বহীদ ভানতটোও ভাল দিয়া বহুত ধুনীয়া লাগে মানে অসমৰ শ্বহীদ বিলাক আমি দে দিয়াচোন চব কিতাপত মানে নাজানো ন কোন কোন আছিলে তাত মানে কিমান মানুহ। গ - গম পোৱা যায়। কিমান মানুহ আছিলে এতিয়াও বহুত। মানুহ মানে আত্মামাৰ প্ৰতিূমুটি বিলাক অনাই নাই ত
অ' নাই- নাই অ' নাই নাই, অ' উম।
তোমাৰ মানে গোটেই পৰিৱেশতটো বহুত
তাকে অসমখনত এতিয়া তেওঁলোকৰ অৱদান কিমান ন এতিয়া তেওঁলোকক চিনিয়ে নাপায় বা নামতটোহে জানিলে এতিয়া তেওঁলোকৰ যিহেতু। প্ৰতিমূৰ্তি খিনি ৰাখিছে এতিয়া চিনিও পাব বা ঘৰৰ মানুহে তেওঁল ঘৰৰ মানুহে যেতিয়া আহি তেওঁলোকৰ এনেকে মূৰ্তি দেখিব ন কিমান এটা তেওঁলোকৰ ভাল লাগে লাগিব, গৌৰৱ
উম আৰু আমি কিতাপত পঢ়িলেও ইমান মানুহ তোমাৰ নাম জনা নাছিলোঁ নহয়, তাত যিমান বিলাক মানুহৰ নাম আছে, মূৰ্তি আছে।
তোমাৰ সকল গুৰি ধৰোতে তামোল হয়নে? তেওঁলোকৰ নামটোহে কয়, কিন্তু শ্বহীদ টো বহুত লোক হৈছিলে সেইটো টাইমত। ইয়াত মানে এ কোনো মানুহ বাকী মানে বাদ যোৱা নাই যে।
অ' সেইটো ভাল লাগিছে, আৰু এতিয়া আমাৰ নিজৰ-নিজৰ ওচৰৰে মানুহ আছে। আমি এতিয়া সেইদিনা সন্ধিয়া গম পাইছোঁ, চাবলৈ যাওঁ।
অ' অ' তোমাৰ গাঁৱত গমেই পোৱা নাযায়। এতিয়া গাঁৱে ফুৰি আছেচোন কিমান মান মানুহ আছে। চব জিলাৰে মানুহৰ কিমান ধুনীয়াকে শ্বহীদ সক হলৌ মানে প্ৰতিমূৰ্তি বনাই আনি আছে।
অঁ।
সেইটোৱে ভাল লাগিছ
ভাল লাগিছে- ভাল লাগিছে আৰু ইমান ধুনীয়াকে বনাইছে চব ফালে মানে বনোৱা বিলাকো মানে একে ধু ধুনীয়া বনাইছে পানীয়ে হওক তোমাৰ লাইট
ব্যৱছ উম, ধুনীয়া আৰু আধুনিক হৈছে বহুত ভালো লাগিছে আৰু ধুনীয়াকে যে গান বজাই তাকে সেইটো এটা ভাল লাগিছে আৰু যে মাজতে পানী কৰি দিছে যে চাইডে- চাইডে তুমি ঘুৰিব পাৰা খুজ, সৌন্দৰ্য দিছে
অঁ একে ধুনীয়া অনুভৱ এটা হয় যেতিয়া উচ্ পাৰ হৈ মানে সেইখিনি খোজ কাঢ়ি গ'লে।
অঁ। মানে পানী খিনি থাকে যে, সেইটোত মানে বেছি ভাল লাগিছে আৰু তোমাৰ, খোজকাঢ়ি গৈ থকা কা জেগাতো। তোমালোকোতো চালা ন, অ' ইমান ফুল এতিয়া বেলেগ- বেলেগ ফুল আমিতো বহুত ফুল চিনিয়ে নাপ অঁ দিয়াচোন, সাধাৰণ অমি কিছু ফুল হে চি অঁ সেইটো বেয়া লাগে মোক মানে ইয়াত, সেবোৰটো চোবটো প্ৰয়ো য'ত নাই আৰু কিছুমান ফুল এনেকুৱা বহুত দূৰ দূৰণিৰ পৰা আনে এই অৰ্কিড জাতীয় যিবোৰ ফুল সেইবোৰতো বহুত দূৰৰ পৰা আনে আ মই ইয়াত
সেইটো অঁ, ন তাকে মানুহ বিলাকৰ এইবিলাক মানে বেয়া স্বভাৱ কি কাৰণে বাৰু চিগে ইমান ধুনীয়াকে লগাই বেয়াাতো বেয়া নালাগে নে ছিঙিবলে।
উম, সেইটো এতিয়া সেই ফুল খিনি থাকিলেহে সৌন্দৰ্যটো আৰু বাঢ়িব। আৰু ল'ৰা ছোৱালী কিছুমান এতিয়া ফুল টো বহুতে আমিয়ে চিনি নাপাও ফুলবোৰৰ নাম কিমান প্ৰজাতিৰ ফুল আছে। সেই ফুলবোৰ তাত এতিয়া ইমান ধুনীয়াকে সংৰক্ষণ কৰিছে। থাকিবহে দিব লাগে।
অঁ সেইটো হয়তো, চবেই মানুহ বিলাকে কিয় জানো সেইখিনি জ্ঞান নাথাকে কিয় চিঙে মানে ভাবি নেপাওঁ দেই। কিমান আমাৰ এইবিলাক নিজৰ বস্তু ন। বেলেগৰ চব বনালে বুলি চৰকাৰে চৰকাৰৰ বস্তু নহয়, আমাৰ নিজৰ বস্তু।
নিজৰ, এতিয়া বাহিৰৰ পৰা মানুহখিনি আহি দিৱস চাবহি, তেতিয়া কেনেকুৱা এটা পৰিবেশ হ'ব? ফুলবোৰ মৰি আছে চিঙা হৈ আছে
বা বেলেগৰ মানুহে দেখিছে যে ফুলবিলাক মানুহবিলাকে ছিঙি আছে তেতিয়া কব অসমৰ মানুহ এনেকুৱাই নে? যে এনেকে ফুলবিলাকে কেনেকে ছিঙিছে
গৈছে নেকি বৰদোৱাত যে বনাই আছে নত
অ নাই নাই মই প্ৰকল্পটোত যোৱা নাই নাই মই।
অ আমি আহিলোগে যেনিবা তাত তাতো তোমাৰ গম পাইছানে ইমান ফুল লগাইছে। ইমান বাগিচা ফুলৰ বাগিছা বনাইছে। তাতো সেই একেইটাই, মানে তাতো মানুহে এই ফুল ফটো উঠিব যোৱা যাওঁতে মানে গছকিছে ফুলবোৰ এই ফুল এটা ফটো এখনত উঠিছে। মানে বহুত অনিষ্ট কৰিছে তাত। তো মানুহে।
অই মানে কি জানা প্ৰকল্পটো মই এ বস্তু বেয়া লাগিছিল। যে এই কিছুমানে যে একদম ইমান হিন্দী গানেই হওক। ৰোমেণ্টিক গানত যে ৰিলচ বনাই আছে কিছু মানে সত্ৰিয়াত। কেতিয়াবা। শংকৰদেৱৰ কিবা ৰচনাত কিবা এটা মানে সতীয়া নৃত্্য এটা কৰিছে তেতিয়া ভাল লাগিছে। কিন্তু ৰিলচ যে বনাই অ মিলি মিলি গল সেই সত্ৰীয়া নৃতয়তটো ভাল লাগে কিন্তু তোমাৰ যে এনেকে ৰিলচ বনাই। হিন্দী গানত। হওক অসমীয়া ৰোমণ্টিক গানত হওক ইমান বেয়া লাগে মানে দেখি তেতিয়া নো। অ ৰিলচ কেইটাত।
সেইটো সেইটো মানুহেই। ঠাই বিশেষে মানে বস্তু বোৰ নাজানে। কত কি মানে বনাব লাগে। বনাই আৰু তোমাৰ।
সেইটোৱে নিজে ভ নিজৰ অ' নিজৰ ভাবি চাব লাগে যে কি ঠাইত দেখিছো ইয়াত মই ৰিলচটো এইটো ৰিলচ বনালে ভাল লাগে
ভাল লাগিবনেে নাই অ'।
আলোচনা কৰি চাব পৰা থাকে।
বনাব লাগে বনাই আৰু।
আজিকালি মানুহ সেইবিলাকে ভিউজ লাগিব।
ভিউজ লাগে অ' যেতিয়াই যিতি কৰি দিয়ে, ‌ আৰু ভালে তাত তুমি এতিয়া চোৱাচোন ৰিলচ এটা বন তুমি এতিয়া স এই নতুন বৰদোৱা তাত প্ৰকল্পতটোত গ'লে, ধুনিয়াকে আমাৰ অসমীয়া সাজ পাৰটো পিন্ধি গ'লা গামোচা খন লৈ গ'লা কিমান এটা এটা ভাল লাগে তাত। হয় নে?
আহ।
তুমি কিবা এটা ৰিলচ এটাই বনোৱা, সত্ৰীয়া এটাত নাচা ভাল লাগে সেইবোৰ।
সেইটোয়ে কৈছো এই অ' জাতীয় পোচাকজোৰ পিন্ধি ধুনীয়াকে কিবা এটা তুমি ভক্তিমূলক এটাত কিবা এটা বনাইছা। মানিব পাৰি, ম তাতো বনাব নালাগে মোৰ মতে এটা চাবলৈ গ'লে, তাত এটা আমাৰ কিমান মহাপুৰুষজনৰ এটা প্ৰকল্প চাব লাগে বুজ জিব লাগে বস্তুটো সেইটোহে, কিন্তু ফটো ভিডিঅ' বনোৱা ঠাইতো নহয় ন।
অ'।
উম।
কেতিয়া আৰু এইবোৰ ঠিক হয়।
অ', কেতিয়া ঠিক হয় মানুহৰ
তুমি এনে ইয়াত গুৱাহাটীলে আহি চাইছিলাহি এয়া শ্বহীদ ভ্ৰমণ?
অ', মই চাইছোঁ সেইটো।
অহ, অ'। তাকে চিৰিয়াখানালৈওনো যাম বুলি ভাবি ভাবিছো, এতিয়া কি কৰো যাও নে নাযাও, একো নায়ে বুলি শুনিছো জীৱ-জন
আছে জীৱ-জন্তু নথকা নহয় আছে, কম পৰিমাণে আছে আৰু কিন্তু এই গৰমত মানে নোযোৱাতোৱে ভা ভাল। ইমান গৰম উঠে আৰু পাহাৰ বগাই ফুৰিব লাগে আৰু গৰমত মানে চিৰিয়াখানাটো চোৱাটো অশান্তি। কি হয়?
তাকে অ', অ', এতিয়া ৰ'দটো আহিছেই লাহ লাহে লাহে মানে এনেকুৱা জোৰেৰে, মানে হেৰি হৈ আহিছে। ন, তাকে বোলো পাৰি। এতিয়া আৰু তেনেকে চাব লগাটো নায়ে, ল'ৰা-ছোৱালীক দেখাবলেও জীৱ-জন্তুও কমি গ'ল।
অ', জীৱ-জন্তু কমি গ'ল, আগতে ইমান ডাঙৰ-ডাঙৰ সাপ আছিলে, এতিয়া সাপৰ এইটো প্ৰজাতিটো বহুত কম। চৰাই অলপ আছে, বান্দৰ অলপ আছিল তোমাৰ মানে তাত বেছিকে হৰিণৰ প্ৰজাতি বিলাক বেছি আছে।
হৰিণৰ ন? হয়, হয়। অঁ উম।
সাত, আঠটা মানে দহটা মানৰ ওপৰ প্ৰজাতি আছে হৰিণৰ। সেই হৰিণৰ প্ৰজ, অঁ, আগত বহুত আছিলে, আমি যেতিয়া সৰু-সৰু আছিলো তেতিয়া বহুত বস্তু আছিলে, এতিয়া আছে আছে, মা, এতিয়া জিৰা ফ্ৰেনৰ মাজতে শুনিছিলো দুটা আন আনিছিলে। আমি চাব যাওঁতে তেতিয়া দুটা অঁ', দুটা আনিছ দিলে কিন্তু এপ তাইত সেইদিনাখন শুনিছোঁ টা আছে, এটা হেনো মৰিয়ে গ'ল নে কি। তে কি বা মৰিয়ে গ'ল নে মৰি যোৱা নে নেজানো আ কিন্তু দেখা নাই জিৰাফ এটাহে দেখিছো।
হয়, হয়, আগতে আমি দেখিছিলো কেটেলা পহুটো এতিয়া নাই চাগৈ ন?
আছে, আছে।
টো আছে।
এ নহয়।
অ', মানে কি ল'ৰা-ছোৱালীক সেইটো এটা কিতাপত পাই ন, মানে দেখাব পাৰিলে সেইটো এটা ভাল লাগিব আৰু
উৎপক্ষী আছে কেটেলা পশু আছে চাগে জলহস্তি এইবিলাক আছে নথকাও নহয় দেই আছে নাথক
তাকে সময়তো মিলে নেকি যদি সন্ধিয়া মানলে পাৰো
অ সন্ধিয়া মানে কি তোমাৰ চাৰিটা চাৰিটা পাঁচটা মানত অফ কৰি দিব নহয় কাৰণ তা পিছত সোমাব নিদিব উম সোনকালে গলে যাব লাগিব তোমা এতিয়া গৰম দিন নহয় দিন দীঘল হলে তোমাক একেবাৰে দিলে তোমাক পাঁচটা মানত এন ন্টি দিব চাগে কাণ মে সয় সন্ধিয়া হোৱা আ গত ওলাই আহি
ওলাই আহিব লাগিব অ সেইটোৱে আৰু
তাত ইমান সন্ধিয়া সময়লৈ থাকিব নিদিয়ে যে উম উম
তাকে এতিয়া তোমালোকো ভাল ন অ অ আকৌ নাই ভাবিছো যদি চাই কৰি হয় পাৰিলে আমি সন্ধিয়া পৰা ৰাতি মানে যামগে আৰু গাড়ী লৈ আহিছো যে যদি আকৌ কিবা কিবি চাবলৈ ৰৈ যায় ভাবিছো এদিন থাকি দিম আৰু হোটেলতে আকৌ তেতিয়া কালি চাই কৰিৈ যামগে আৰু
অ না গৈছা যদি একেবাৰে চাই কৰি অ চাই কৰি অহাই ভাল উম উম সেইটো হয় দিয়া দিয়া তোমালোকে চোৱা নহয় হলে ন
হে অ অা অ হ'ব দিয়া হ'ব দিয়া দিয়া পিছত কথা পাতিম দিয়া অ অ অ